অ দাদা, ভালে আছ আপুনি?
অ আছো আছো, তুমি?
মইও ভালে আছো দিয়া।
উম' পিছত খবৰ কেনে?
খবৰ ভাল দাদা।
অ'। ঠিক আছে, বৰ্তমান ক'ত আছা তুমি?
তুমি ক'ত, তুমি কত আছে ক'লে?
মই এনে অকমান বাহিৰত আছো। চাহ খালাৰ পিছত?
চা কোৱা নাই। এই খামহে মাত্ৰ, বিস্কুট, বিস্কুট ললো। খামহে মাত্ৰ বিস্কুট লৈ যাম এতিয়া ঐ কি হৈছে এবো, অ কি হৈছে বুজছে না আমাৰ আমাৰ গাঁৱৰ পৰিৱেশটো একদম বেয়া হৈ গৈছে এতিয়া তুমি প্ৰথমে যে আছিলা তুমি প্ৰথমে আহিছিলা এতিয়া সে এনকে দেখ এতিয়া আহে এনেকুৱা দেখা নাপাবা একদম বেয়া হৈ গৈছে
এতিয়া তুমি ঘৰত গৈ আছা হেল্ল' হেল্ল' হেল্ল' তোমাৰ আৱাজ শুনাই নাযায় হেল্ল' হেল্ল'